দেৰি হল ত আল দেৰি হয়ই দুপৰীয়া নহয় যে সেই উঠিলৈ উঠি পেলাই তাৰপিছত ব্ৰাছ কৰিলো কৰি তোমাৰ মানে ঘৰুৱা কাম খিনি শেষ কৰিলো গাটো ধুলো ধুই পেলাই মই তাৰমানানে আগতে কাম খিনি কৰিহে চাহ পানী খাওঁ চাহ পানী খোৱা নাই অ অলপ পিছত খাম আৰু অ মই ব্লেক টি বনাই খাও সেয়া ৰুটি আৰু ৰুটি আৰু চাহ খাব লাগিব অকল চাহ নাখাওঁ যে আলু ভাজি তিনি জোতিআৰু আৰু চাহ খায় সেয়া তুমিতো সোনকালে উঠা চাগে ন
উঠিছো দেৰিয়ে হল আজি ডিউটি নাই ন দিউতি ন উম চানডে তাকে ইমান গৰম লাগে নিজেও উঠিলো আৰু জলদি উঠি পেলে মোক চোখ ধুই চাহ খালো চাহ খাই উঠি আকৌ গাটো ধুই আহিলো
অ
ইমান গৰম ন মানে ৰ'দতো যদিও ইমান দিয়া নাই তথাপিও মানে গৰম ভাৱটো আছেই আৰু ন
হয় দিয়া এ তাকেতো তোমাৰ লোকৰো বৰষুণো আহিছে আমাৰ ইয়াতে যে
এ এতিয়া বতৰটো এতিয়া ডাৱৰীয়াই কৰি আছে কিন্তু তথাপিও গৰম কমা নাই মানে
তাৰমানে এনেকে দুই তিনদিন মান দিবই লাগিব বৰষুণ কণ্টিনিউ দুদি মান দিলেহে হ'ব
উম উম তাকেইতো
এতিয়া মোৰো তাৰ মানে কি জানানে বাহিৰত কাম বহুত আছে কিন্তু তুমি এনেকে থাক থাছিলে মই কাম কৰো সেই টো এটা কথা হয় ন তাৰমানে ইয়াৰ
এনেকুৱা বতৰত মানে গাটো বহুত বেয়া লাগে গা চা বেয়া লাগি যায়
উম মোৰ এতিয়া বাহিৰত খাব লাগে খাব লাগে এয়া মোৰ হেৰি আছে মোৰ তাৰমানানে এ তোমাৰ বাহিৰত কাম বহুত আছে নকৰিলেও নহয় গ'লেও আৰু ৰুমত থাকিলে ভাল লাগে এতিয়া ঠিকে আছো যদি ওলাই বাহিৰত যাওঁ তেতিয়া আকৌ সেয়া এয়া জব নহয় কৰা নাই তাৰমানে এতিয়া মই শ্বপিং মলত যাব লাগিব তাৰমানে ৰেচন পাতি যে সেনেকুৱা অলপ দৰকাৰী ৰেচন পাতি আনিব আছে মই তাৰমানে ওচৰৰ পৰা নানো চব মই কৰো তাৰমানে ওচৰৰ পৰা নানো মই মই মানে এ স্মাৰ্ট মলৰ পৰাহে আনো এতিয়া স তালকে যাব আহিব লাগিল এইফালে দেউতাৰ মেডিচিন কিনিব আছে একমাহৰ একেলগে কিনো আৰু এখন দোকানত নাপাই দিয়াচোন বিচাৰি বিচাৰি আনি লাগে সেই তেনেকুৱা এতিয়া ওলাই যোৱা মস যে এ তাকেতো ৰবা উম সেইটো আৰু আবেলি মানে উম তাকেতো ঘৰত থাকিলেও নহব অ সেইয়া আৰু লাহে লাহে ওলাবৰ হ'ল অশান্তি লাগে তাৰমানে
উম দেউতাক লৈ যাবা অলপ ফুৰাব চুৰাব অলপ বতৰটো ভাল কৰিলে
অলপ বৰষুণ আহিলে নিব লাগিব
অ উম কবাত বাহিৰত অলপ লৈ যাবা কিমান আৰু মানুহজন ঘৰত সোমাই থাকিব হয় না
উম হয় দিয়া হয় দিয়া অলপমান বৰ বৰষুণ এজাক আহিলে অ নিব পাৰি কিন্তু তাৰমানে অ তাৰমানে এইখিনি অৱস্থা অলপ গৰমতটো বেছি যে নোৱাৰি তাৰমানে মোক ঘৰত থাক দেউতাৰ ভয় লাগিছে সেইয়ে আৰু বৰ দিগদাৰ অলপ বৰষুণ আহিলে নিম ৰবা উম তেনেক কি তোমাৰ চাহ কি দিছে বিস্কুট খোৱা
চাহটো সোধা চাহে খাওঁ তাৰপিছত ৰুটি চুটি খাওঁ আৰু মায়ে বনালে ৰুটি বনালে ৰুটি বনাই দেউতাক খোৱাই পঠালে কেইখনমান বনাইছিল এতিয়া মই বনাম আৰু বেছি বনোৱা নাই তাৰ মান হা
মায়ে কৰে
এনেতো মইতো ডিউটিতে যাওঁ মায়ে বনাই যোনদিনাখন মই ঘৰত থাকো সেইদিনাখন মই বনাওঁ আৰু
অ ঠিক
উ মাক কৈছো তই অকল দেউতাৰ কাৰণে বনাই পেলাই খোৱাই পঠা দেউতাক তাৰ পিছত মই বনাম আৰু চবজি অ চবজি চব্জি মাৰুৱাৰী চব্জি খাই পাইছা গত্তাকি চব্জি
খাইছো ভাল লাগে অ অ ভালে হৈছে দিয়া কেতিয়াবা মোৰ তাতাৰি লাগিলে অকল ৰুটিটোত তেল দিও খাওঁ এ অকল এনেকে খালে ভাল নালাগে চব্জিটো খালে অলপ সময় লাগে অ
সুধা ৰুটিটো মই খাব নোৱাৰো চাহৰ লগতো খাই ন মানুহে ৰুটি মই নোৱাৰো মোক তাৰ মানে ভাজি চবজি
ঠিকেই কৈছা উ কিন্তু সেইখিনি বনালে অলপ সময় লাগে হয় নে
অ সেইয়াই আৰু অলপমান ধৰা আলু চালু কাটি পেলাই ভাজাটো বঢ়াই দিলা বেছি টাইম নালাগেতো হৈয়ে যায় ন খাওৱে যিহেতু অলপ ভালকে খাওঁ।
অ অ অ আৰু কেতিয়াবা হেৰি কৰো মানে মই ক আলু একদম আলু আলু জ্বলা পিয়াজ বেছিকে দি দিও এনেকে উ খাই গৰম গৰম একদম খালেও ভাল লাগে- যেনে
উম সেইয়েটো আমাৰ বনাই আকৌ আলু পৰঠা চৰঠা বনালে।
অ অ তেনেকে খাব পাৰি পুৰা অ আলু পৰঠা দিলে খাব পাৰি মই আৰু আলু পৰঠাটো ভালকে বনাব নাজানো। এ একদিন কিবা কৰি বনাইছিলো। হয় নেকি? বা একদিন কিবা কৰি বনাই ছিলো এই ফালি গল অকমান চিঙি অ
ভাল থাকিব লাগে আজিকালি আলুটো পুৰা গেলি যায়।
অ আচ্ছ
উম আলুটো গেলি যোৱা হব নালাগে। এই ঠাণ্ডাৰ দিনত ভাল হয়। আলু পৰঠাটো উ আমাৰ আকৌ দালি, মচুৰ দালি তাৰ পিছত বুটৰ দালি এনো কোৱাহে আৰু পৰঠা বনাওঁ মূলাৰ পৰঠা বনাও
অ মূলা পৰঠা কেনেকে বনোৱা?
মূলাটো ৰুকি লও।
অহ
মানে আটাৰ লগতে মাৰি লওঁ তাতে ধনিয়া পাত ধৰ জলকীয়া পিয়াজ চব কাটি দিওঁ আটাটোতে দান তাৰপিছত গুৰা মছলা দিও চব দি পেলাই টেষ্টটো আহিব লাগিব ন নিমখ চিমখ অলপ বেছিকে দিও সানি লও সে- গোলাটোৰ লগতে সানি লও সানি কেনে সেনেকে বনাও।
প্ৰথমতে আ আ মূলাটো বইল কৰি লোৱা ন।
নকৰো ডাইৰেক্ট ৰুকি কেনে আটাৰ লগতে মাৰি লও।
অ আত
অ আটা লগত মাৰি লও তাৰমানে মচলা চচলা চব দি লও দেই তাতে ধনিয়া গুড়ি ৰেড চিলি পাউদাৰ চাউদাৰ চব দি ল তাতে
আচ্ছা আচ্ছা অ কিন্তু তেতিয়া হেৰি নহয় নেকি মই তাৰমানে সেনেকে কৰিলে কি হয় জানানে এই ৰুটি খন মানে তোমাৰ মানে ধৰা যেনেকে বহা বনা হেৰিখনত টৱা খনত দিব আহো তাৰ মানে সেইখন ফালি যায় মানে চিঙি যায়।
নাফালে অ উম আমাৰ নাফালে
অ
অ অ অকমান হেৰি কৰিবা পানীতো বেছি থাকি যায় না মূলাত অলপমান পানীতো চেপি ল'বা ধৰা মূলাটোৰ লগতে সেইটোক মাৰিব আটাটো মাৰিবৰ কাৰণে চে- ষ্টা কৰিবা যদি বোলে অলপমান পানী লাগে তেতিয়া হ'লে মূলাৰ পানীটো যোন টো চেপি কেনে উলাইছিলো সেইটো দি কিনে আটাটো মাৰিবা বেলেগ পানী ইউজ কৰিবই নালাগে যাতে।
অ আচ্ছা আচ্ছা।
উম বহুত ধৰণৰ পৰ ঠা আছে পনীৰৰ পৰঠা কিবা পৰঠা।
এ বেলেগ বেলেগে ক'লে খালে ভালো লাগে হয় নে?
অ কেতিয়াবা দুপৰীয়া শাক বনাই নহয় মায়ে। শাক বনালে শাকটো ৰৈ যায়। সেই শাকৰো মই পৰঠা বনাই দিও ৰাতি। অ পৰঠা পৰঠা বনাই খাই থু। অ।
এ ৰাতি তাৰ মানে আমাৰ ৰুটি খাই ন। ৰুটিৰ লগত তাৰো এ শাকটো নাখাওঁ। ভাতৰ লগতহে ভাল লাগে। তাৰপিছত কি কৰিম সেইটোৰো মই পৰঠা বনাই দিওঁ।
অ আচ্ছা আচছা ঠিকে। মই আকৌ হেৰি কৰে বিত যে বিত। বিত ৰ পৰঠা নহয়। মানে মোৰ মানে সেই বস্তু বিলাক যে ভাঙি ভাঙি যায়। সেইকাৰণে বস্তু খিনি নিদিয়েও মই মানে বিতৰ ৰস টো ওলাই তাৰমানে আটাটো মাৰি ৰ অকল ল
তেতিয়া আ
তুমি কি কৰিবা ছোৱা মই কৈ আছো। বিতটো প্ৰ থমে বইল কৰিবা। অকমান বইল কৰি কিনে মিক্সিত মাৰিবা। উম যদি অলপ টাইম আছে তেতিয়াহলে কৈছো আৰু। বিতটো বইল কৰি উঠ। উঠি সেয়াত মিক্সিত মাৰিবা অলপ যদি জলকীয়া চলকীয়া খোৱা। জল কীয়া অলপ দুই ফুট মান সেয়া নহৰু দিলা। সেনেকে দি কেনে মিক্সিত মাৰি কেনে। গোটেই বিতেই দি তুমি আটাটো মাৰিবা। তেনেকেও ভাল হয়। তেতিয়া তাৰমানে পুৰা ভিটামিনটো আহি যায় ন। সুধা ৰসটো দি কি হয়। তুমি গোটেইখিনি দি পেলাই মাৰিবা। উম সেনেকেও হয় ভাল হয়।
উ অ হেদিনা ফ্ৰাইড ৰাইচ বনাইছো। ফ্ৰাইড ৰাইচ টো ৰঙা হৈ আছে। কালাৰ কালাৰ হৈ গৈছে।
আতছা।
অ কালাৰ গৈছে, অ ফ্ৰাইড ৰাইচত এটা কাটি দিছিলে। এটাই মা ত্ৰ কাটি তাকো গো
উম অলপমান দি দিলে হৈ যায়। তাৰমানে বিতটো একফালা দিলে হৈ যায় আৰু।
অ অ। অহ অহ, অহ অহ।
অ উম তোমাৰ নেটৱৰ্ক নাই নিকি? হেল্ল'।
হয়।
অ এই মাতটো অলপ মানে বজি বজি বজি আহি আছে মানে মাতটো।
অ অ।
অ অ মা নে মাতটো ফচি ফচি গৈ আছে নেটৱৰ্ক নাই চাগে।
অ, আচ্ছা আচ্ছা এতিয়া শুনিছা? এতিয়া শুনা পাইছানে?